হেল্ল'।
হেল্ল'।
হেল্ল শুনিছে
অ শুনিছোঁ কোৱা?
শুনিছা কি কৰিছা?
এনে আছো তুমি?
ময়ো এনে আছো বাৰু, তোমাৰ খবৰ পাতি ভাল?
অহ ভাল ভাল তোমাৰ?
ভাল ভাল মোৰো ভাল কি খালা বাৰু?
ৰাতিপুৱা তোমাৰ চাহ খালো তুমি?
চাহ খালা ন? তাকে মইয়ো ভাত অৱস তাকেই খালো ৰবা ভাত।
অহ। কি কৰি আছা পিছে তুমি এতিয়া?
মই এনে শুই আছোঁ ৰবা। তুমি মানে আজি ঘৰতে আছোঁ ৰবা ক'তো যোৱা নাই ওলাই।
নহয় নহয় সেইটো কোৱা নাই মই মানে তুমি কি কৰি আছা। মানে তুমি কি কৰি আছা? এতিয়া
পঢ়া শুনাও কৰি আছোঁ লগতে পাৰ্ট টাইম জবো কৰো।
অহ কিহত কি পঢ়ি আছা?
আই টি আই।
অ আই টি আই। কোনখনত?
এই আই টি আই গুৱাহাটী যে আছে এ এই কোন চাইডে আছিল এইটো
চানমাৰী
চা চানমাৰী নহয় ৰ'বা উ নৰ্থ গুৱাহাটী চাইডে যে আছে এই তাতে তাতে
অ ভালে কোনটো ইয়ে কোনটো ডিপাৰ্টমেন্ট
কোনটো ডিপাৰ্টমেণ্ট মানে? কোনটো ডিপাৰ্টমেণ্ট মানে কব গলে
চিভিল ডিপাৰ্টমেণ্ট নেকি
ভালে কৰিছা আইকে লাগে আজি
লাগে লাগে আ জব এটা লাগে ন চাকৰি এটা লাগে ন
কালি এডুকেশ্বনটো ইম্পৰ্টেণ্ট হৈ গৈছে
বহুত ইম্পৰ্টেণ্ট বহুত ইম পৰ্টেণ্ট আগতে তোমাৰ এডুকেশ্বন অলপ হলেও লাগিছিল মানে অলপ হলেও মানে চাকৰি পাই গৈছিল মোটামুটি মানে মেট্ৰিক পাছ কৰাৰ লগে লগে মানে চাকৰি পাই গছিল এতিয়া মেট্ৰিক পাছ নহয় হাই ছেকেণ্ডাৰী বেলেগ
কি?
তুমি যদি বেলেগ কৰ্চ নকৰা মানে আজিকালি হাই ছেকেণ্ডাৰী কৰিলেও মানে চাকৰি নোপোৱা হৈছে। হয়নে?
সেইটোয়েতো তোমাৰ হাই ছেকেণ্ডেৰী কৰি অকল তুমি চাকৰিৰ কাৰণে আশা কৰি থাকি লাভ
উম লাভ নাই লাভ নাই হাই ছেকেণ্ড ণ্ডাৰী লগতে তোমাৰ ডিগ্ৰীটো কৰাৰ লগতে হাই ছেকেণ্ডাৰী কৰি কেনে ডিগ্ৰীটো কৰাৰ লগতে তোমাৰ চাকৰিৰো মানে কিবা কিবি কৰিব লাগে আৰু মানে মোৰ মতে
অহ
চাকৰিৰ বুক পঢ়িব লাগে বা ইন্টাৰভিউ দিব লাগে বা তুমি বেলেগ কোৰ্চত পঢ়া যোনটো কোৰ্চত পঢ়া এইটো লৈ আগবাঢ়ি যাব লাগে
অ আজিকালি আৰু বহুতে মানে কি কৰে এইটো কম সিহঁতে মানে পুলিচৰ চাকৰিৰ কাৰণে এপ্লাই কৰে ৰখি থাকে তাতে তাত মানে বহুতে আজিকালি পুলিচৰ ডিফেন্সৰ এনেকুৱা চাকৰি কাৰনে ৰখি থাকে
হয়- হয় -হয় বহুতে আজিকালি হয় - হয়। বহুতো -বহুতে আজিকালি যদি বডিটো ফিট থাকে ন পঢ়া শুনা মানে নকৰিলেও হয় ডাইৰেক্ট। তুমি চিভিলত ডিফেন্সত সোমাই যোৱা ডিফেন্স একাডেমিত সোমাই যোৱা।
অহ ', সেইটো পাৰি।
অহ ', ডাইৰেক্ট আৰ্মি বি এছ এফৰ জব পাই যায় তাৰে পৰা যদি তোমাৰ বডি একদম ফিট থাকে চব ফালে যদি ফিট থাকে।
অহ',
তাত তাতেও বাৰু এক্সাম দিব লাগে ৰিটেণ এক্সাম আছে তাতেও
টো এতিয়া লাগে।
লাগে - লাগে এডুকেশ্যন বহুত ইম্পৰ্টেণ্ট। পঢ়া শুনা পঢ়া শুনা বহুত ইম্পৰ্টেণ্ট। শিক্ষা বহুত ইম্পৰ্টেন্ট হৈছে। শিক্ষা নহ'লে তুমি আজি আজিকালি দুুনীয়াত চলিবই নোৱাৰিবা।
খিনি হলেও লাগিব তোমাক।
হয় -হয় -হয় -হয়।
হেইটোই কথা।
ল যথেষ্ট জ্ঞান লাগিব জেনেৰেল নলেজখিনি
তোমাৰ চাপ ইণ্টাৰভিউ এটা দিব গৈছা। তাতেতো বেলেগ কৈছ নু সুধে ন। তোমাৰ জেনেৰেল সুধিব হিষ্ট্ৰী দিব। হয়নে।
অহ', - অহ ', হয় তোমাৰ আজিকালি ইন্টাৰভিউ বিলাকতে তোমাৰ এইটো চব মেইনলি তোমাৰ আজিকালি বৰ্তমান কি চলি আছে অহ', শুনিছো - শুনিছো।
হেল্ল', শুন নে হেল্ল',
শুনি আছো -শুনি আছো। মাতটো বাজি- বাজি আহি আছে।
হয়।
মানে আজিকালি ক'ব গ'লে দু বিলাকত তোমাৰ বৰ্তমান সময়ত কি চলি আছে কি কৰিলে ভাল হ'ব এইবোৰে সুধে তোমাৰ বহুতে ইন্টাৰভিউ ভিডিঅ' বিলাক পাই ন আজিকালি।
তোৰ চাকৰিটো দি দিব ন।
অহ', সেইটোৱে কথা।
তোমাৰ কিহৰ প্ৰতি কিমান নলেজ আছে তোমাৰ যদি জিঅগ্ৰাফি- জিঅগ্ৰাফিৰ প্ৰতি বেছি নলেজ আছে ওচ তোমাক জিঅগ্ৰাফী পৰাই সুধিব। জেনেৰেল নলেজ।
এইটোৱে কথা।
উম, আজিকালিৰ দিনত বহুত ইম্পৰ্টেণ্ট শিক্ষাটো, শিক্ষা নহলে একোৱেই নাই ক'ব পাৰি।
সেইটোয়ে আৰু শিক্ষানো ইম্পৰ্টেন্ট হৈ গৈছে আজিকালি বৰ্তমান।
হয় হয় শিক্ষাৰ অবিহনে একোৱে নাই বাকী তুমি কি মানে ভাবা আগৰ দিনৰ শিক্ষাটো ভাল আছিল নে এতিয়া শিক্ষাটো ভাল। এতিয়াতো শিক হয় হয়। এতিয়া কিন্তু বহুত উন্নত হৈছে যেতিয়া তুমি আজিকালি শিক্ষা তুমি ঘৰতে বহি ল'ব পাৰা কতো
অ' সেইটোৱেত তোমাৰ কেলে নুবুজা বস্তু তোমাৰ ইউটিউব বা অনলাইন প্লেটফৰ্ম পৰাও বুজি ল'ব পাৰি। এই আগতে তোমাৰ কি হৈছে ক'তো নোৱাৰি অকল টিচাৰে বুজাই দিছিল। তাৰপা আগতে প্ৰেক আগতে প্ৰেক্টিকেল বোলা বস্ত টো নাছিল না ইমান এনেকে।
নাছিল, নাছিল এইট হয়, হয়, হয় আজিকালি প্ৰেক্টিকেল কৰি বুজাই দিয়ে ধুনীয়াকে, ঠিকে কৈছা।
ধৰাৰ তোমাৰ কিমান বহুতো বিক্ৰিয়াবিলাক তোমাৰ আজিকালি আজিকালি কলেজ বা স্কুলত লেবে থাক কে চবতে বুজাই দিয়ে মানে ল'ৰা ছোৱা ছোৱালী বিলাকে যে দেখিব বস্তুটো আয়ত্ব কৰিব ভাল হয়।
মানে কি হয় বস্তুটো মানে ভালকে চাই কেনে বস্তুটো কৰিব পাৰে, আগতে মানে ইমান মানে ইয়াৰ নাছিল সুবিধা নাছিল।
অহ'
আগতে মানে ইমান সুবিধা না আছিল। তেতিয়া মানে ভালকে বস্তুটো মানে ভালকে বুজি কেনে কৰিব পাৰি মানে চাই কেনে বুজি কেনে।
অ' সেইটোৱে আজিকালি তোমাৰ মানে চালে বস্তুতটো ভাল কে বুজি পায়, এ ভিডিঅ' ক্ৰমেও বুজাই দিয়ে।
আজিকালি ধৰাৰ। তোমাৰ কিছুমান কিছুমান ক'চিং চেণ্টাৰ এলেন, ফিজিক্স ৱাল্লা আৰু কিবা কিবি আছে ন তাতে মানে ক'চিঙত নগ'লেও হয় মানে ঘৰতে বহি তুমি লাইভ ক্লাছ কৰিব পাৰা, এইটো সুবিধা আছে।
অঁ। আজিকালি তোমাৰ মানে
ঘৰতে ব বহি পেলাই ক্লাছত, অঁ বাকী মানে কি ভাবা? শিক্ষাৰ মেইন কথাটো মানে কি হয় কোৱা?
শিক্ষাৰ মেইন কথাটো মতে মোৰ মানে জ্ঞান অৰ্জন কৰা, তোমাৰ মানে আজিকালি তোমাৰ অকল পঢ়ি কিনে যে শিক্ষা ল'ব পাৰিবা সেইটো নহয়, তুমি ঘূৰি ফুৰি কেনে শিক্ষা ল'ব পাৰিবা
হয় হয়, তুমি ঘূৰি ফুৰি কেনেও শিক্ষা অৰ্জন কৰিব পাৰা। ঠিকেই কৈছা।
এনে এনেকুৱা নহয় যে তুমি অঁ ঘৰতে আছো পঢ়ি আছো এনেকা শিক্ষাতকে তুমি যদি বহুত জেগা ফুৰা, ফুৰি ফুৰি যদি তাৰে পৰা যোনটো মানে চাবা ন ব বস্তুটো, সেই বস্তুটো তাৰে মানুহ লগ কথা পাতিব সিহঁতে কেনেকে থাক এ সেইটো নলেজ তুমাৰ বেছি ভালকে গম পাবা।
হয় তুমি ফুৰিব গ'লেও কোনটো
অ'
শিক্ষা লাভ কৰা যায় চাপজ তুমি বেলেগ এটা জেগাত গ'লা মানুহ কেনেকুৱা থাকে এ সেহেতৰ ধৰক কেনেকুৱা এটা লাইফ
অ' বৰ্তমান মানে ধৰা তুমি এটা বেলেগ জাগাত গ'লা।
শিক্ষাত বহুত ইম্পৰ্টেণ্ট শিক্ষা
কোৱাচোন কোৱা।
হয় কোৱা অ' মানে। তুমি যোনটো কৈছা এইটোে হয় বেলেগ জেগাত গলো। বেলেগ কানট্ৰিত গ'লো তেতিয়াতো ইংলিছতটো লাগে ন'
মানে তোমাৰ ক'ব গলে ধৰা তুমি এটা বেলেগ চাইত গলা ধৰা এ তোমাৰ অ' সেইটোৱে।
মানুহ মানুহে কি বুলি কি কৈছে তুমি বুজি নাপাাবা একো। ইংলিছটো আজিকালি লাগে
উম অ মানে তোমাৰ বিভিন্ন জেগাৰ ভাষা আৰু চবতে তোমাৰ ইংলিছত নচলে গম পোৱা এই ফ্ৰানসত ফ্ৰানসিছ এনেকা জাপানৰ জেপানিজ এইবিলাক ভাষা জানিব লাগে তাৰ মানে বিভিন্ন দেশ বিদেশত ফুৰিব গলে বিভিন্ন দেশ বিদেশত ভাষা বিলাক গম তেওঁলোকৰ কালচাৰ তেওঁলোকে কি কৰে এইবোৰ কথা গম পোৱা যায় আৰু তুমি নিজে এক্সপ্ৰীয়েনছ কৰিব পাৰিবা সিহঁতৰ কালচাৰটো কেনেকুৱা এতিয়া এতিয়া তুমি জাপান ইউক্ৰেইন এইবিলাক ফুৰিব যাব ফ্ৰান্স ৰাছিয়া এইবোৰ তাৰে মানুহ কেনেকে থাকে কি কৰে ফ্ৰান্স গলা কিউব গ'লা এনেকুৱা জেগাত মানে কেনেকে থাকে মানুহে কি কৰে এইবোৰ গম পাবা তুমি তাতে গলে
অহ হয় হয় হয় হয় সবেই ইংলিছ নচলে
সেইটোতো দিয়া তেনেহলে আজিলৈ পিছে
দিয়াতে ভাইকৰ কথা পাতিবলৈ,